উম
হেল্ল'
হেল্ল'
অ কাৰ এইবাৰ হা
ঘৰত কোন কোন আছে
ঘৰত মানে আমাৰ জইণ্ট ফেমিলি টাইপ আমাৰ মই মা দেউতা আৰু মোৰ নিজৰ ভাইটি এজন আছে বাকী খুৰি কৰি খুৰী দুজন ডাঙৰ ল'ৰা আৰু সিহত মানে আমাৰ দুজনকে ডাঙৰ আৰু এজনী বা এজনী আছিল বাজনী বিয়া হৈ গ'ল আৰু খুৰা ঢুকাই গল কত এ
উম
ডাঙৰ দাদাজনে তোৰ কি বোলে কয় মেডিচিনৰ এটা মানে হেৰি কোম্পানী এটা আছে হ'লচেলৰ হ'লচেল মেডিচিনৰ কম্পানী আছে খাৰুপেটিয়াত ততে কাম কৰে আৰু সৰু দহজনে মানে গেলামাল দোকান চলায়
উম হম
ভাইটি এবাৰ ক্লছ টেন জা পাছ কৰিলা পৰি কিনে তাৰ ইচ্ছা আছিল বিলিয়ন একাডেমীত এডমিচন লোৱাৰ মোৰ নিজৰ ভাইটি টো ভাইটিজনী চৰি ভাইটিজন তাৰ ইচ্ছা আছিল বিলিয়ন একা এডমিশ্যন লোৱাৰ আৰু পিছত সি আমাৰ লগকেইটা আছিল আকৌ কমাৰ্চ কলেজত তাৰ কাৰণে সিও কমাৰ্চত গিলো
সিও কি হেৰি কমাৰ্চ কৰিছে
ৰকমত হৈছে
উম ঠিকে আহে
কমাৰ্চ লোৱাৰ ডিম বোৰ আছিল বে
উম আকৌ এহঁতৰ পৰা নাই তোৰ ভাইট পা
এ যোনটো মই পৰা নাই ভাইটিয়ে কৰো সেইটো টেনচন নাই তোৰ কচোন ফেমিলি কোন কোন আছে তহঁতৰ
আৰুানো নিউক্লিয়াৰ ফোমিলি
নিকলাৰ এতিয়া কেইজন
মা পাপা টুকু আৰু মই আৰু আমাৰ নিকি আছে
নেকি তো
ৰিকি ৰিকি কি এটাতো ৰিকি কুকুৰ এ তাক ফেমিলি মেম্বাৰ বুলিো কম নাই আৰু ুকুতো মোৰ ভণ্টি
আছা ত কতো ভন্টি
উ এবাৰতো নাইন পাইছা
নাইন পিছা এলে ভালে ত অ অচৰি কি ন টেনশ্যন নাইতো টাইম আছে ছে বহু
এ ৰেজিষ্ট্ৰেশচন হল কোম্পানীৰ ৰেজিষ্ট্ৰেশচন হোৱাৰ পিছত আৰু কি আৰু তাৰ ভালকে পঢ়িব লাগে ন
মেইন থিং ৰেজিষ্ট্ৰেশচন হোৱাৰ পিছত তই পৰা ষ্টাৰ্ট দিছিলি
এ মোৰতো একদাম মত মত আছিল
আমাৰতো বেলেগ সঁচা আৰু আমাৰ নিচিনা নহয় ব পোৱালী কেইটা আমাৰ সেইকেইটা তৰ সৰুকেইটা
চব মানে জেঞ্জি
জজ আলফা জেসিহঁত
আলফা জঞ্জি
জঞ্জি আলফাওঁ
সেইটো লাষ্ট জেনেৰেশ্যন যদি ভাল আছে সটো আমাৰ জেনেৰেশ্যনোৱে দুইহেজাৰ সাতলৈকে যোনকেইটা আছে উ
উম হম
নতুনকিটা আকৌ হঠাৎকে চব চেঞ্জ একদম
আচ্ছা ইহঁতে জানা ইহঁতে ক'ৰ পৰা কথা গম পাই আমি গমেই নাপাও আমি যোনটো বস্তু ক্লাছ ইলেভেন টোৱেলভত গম পাইছো সিহঁতে ক্লাছ ছেভেনটতো গম পায়।
বচ আমি যোনবিলাক বস্তু বুজ্ত বহুত কিবা কিবি আছে বে। মই চা ভাইটিহতে মানে এতিয়াৰ পৰাই চব জানে হা। মানে সিহতৰ মানে ফ্ৰেণ্ড চাৰ্কেলটোয়ে বেলেগ মানে। সিঁহতৰ। আমি আগতে কি ধুনীয়া লক লকডাউন টাইমত। নাইন টেনত পঢ়া শুনা কৰিছো খেলা ধূলা কৰিছো সিহঁতে এইবিলাক নাই সিহঁতে পঢ়া শুনা নকৰে।
উম ম ইনষ্টা লাগে অ সেইটো আৰু তোকে বা ত খোনছে বি মোৰ তাত ৰাখিছিলো বাৰ একচিছ তাৰ পিছত উল্টা পুল্টা হ'ল ল'ৰা এতাই মেছেজ দিছিল মানে সেইখন আকৌ ডিলিট কৰি দিলো এতিয়া তাই বিচাৰি ইউটিউব। উম।
সইটো
তাৰপিছত আৰু কি বুলি ক'ম মোৰ পাপাৰ দাদা দুটা।
অ।
পাপাই সৰু চবতকে। কি ন পাপাই পাপা চবচে সৰু পাপাৰ ওপৰত দাদা দুটা আৰু পাপাৰ চাগে ওপৰত আৰু ওপৰত মানে পৰা বা চাৰিটা মান আছে চাগে
াপে পাপা এই ছেইম আমাৰ পাপা চবচে সৰু মান পাপ ভালে তাৰ ওপৰত দাদা এজন আছে মানে। খুৰা আছিলে আমাৰ। তাৰ ওপৰত মানে পাপাৰ বা চাৰিজনী আছিল। মাইকী এজনী মানে ধুকু ধুক বেছি মৰা আগতে। তাৰ প এজনী থাকে।
নামাটা নে খুৰা বুলিয়েই মাতা?
অ খুৰা বুলি মাতো আমি।
আমাৰ আকৌ ডাঙৰ কিতাক বৰ্তা বুলি কয়।
অ আমাৰ বেংগলীত গাৱৰ ডাঙৰক মানে জেঠা বুলি কয় আৰু
আচ্ছা-আচ্ছা আমাৰতো জেঠাটো জেঠিৰ গিৰেকক জেঠা বুলি কয়।
এতিয়া আমাৰ ডাঙৰক মানে পাপাৰ ডাঙৰ যোনটো হ'ব অক জেঠা বুলি ক পাপাৰ সৰুক আমি কাকা হয় চিতিব প ঘ হেৰি কি বুলি কয় দুজনী পেহীৰ ঘৰ আছে তোৰ প্ৰফুলন ঘৰ দুজন পখ নৰ দুজন দুজনী ঘৰ আছেৰ কলে আকাশ অকোচ দাত যে সহক আৰু এজনক ঘৰতও খেৰি কৰিম চব পেলাই
হয় চাব পতে
কম চকৰ তোৰ মানে একজেক্ট এড্ৰেছটো নাজানো মানে মই অকল এইখিনি যাম ট্ৰান্সফৰ্মাৰটা আছে ৰা পালে ৰাইট চাইদে সেইফাল দৰা গলি এটা যায় যাব লাগে আৰু সেইটো সেইটো মানে কেইজনী পিহিব অলপ বেছি নাযাওঁ ন তাই
হুম হুম আমাৰ দুজনী জেঠী তটো তাতে হা ওচৰা ওচৰা গাঁৱত আৰু এটাছোন নিজৰ গাওঁতে আৰু এটা ওচ আৰু এটা বিয়া হৈছিল এ লাভে চাগে পাঞ্জাব
পঞ্জাৱ
পাঞ্জাৱৰ অ তাই সেইটো জেঠি মৰিল ঢোকালে মই কৰো নাই দেখা পোৱা নাই আৰু
হয় তটো আছাল টো পাঞ্জাব ইমান ব
এইটোৱে আহ পাপা পাপা তাৰপিছত বা টো কৰা কি ব কিহ কাৰণে নাজানো আৰু এটাতো বৰকলা বৰকলোলা চৰিপা
আব অকলে চিনি পাও।
আজানবি যাওঁ তে যাও হয়ায় তোম কিন্তু।
হ হ হম তাপে
আৰু এটা ক'বাত আছিল সেইটোতো মই নাজানো।
থাকে মই
চাৰিটা পাঁচটা মাৰ আছে চাগে পায়।
মানে মদ নাছিলে মানে কোন কিমান? অ মোক অকল মাতবা লাগে মাতোহে মই।
মই যে নামাতো মই পাপাৰ মানুহকেইটা ভাল নাপাওঁ নামাতোৱে।
পাপাৰ মানুহকেইটা মোৰ ঠিকেই আছে। কিন্তু মাদাৰৰ ফালৰ চাইডৰ কেইটাই, মাদাৰৰ ফালে ছয়জন মোমাই ভায়েক আৰু তিনিজনী বনিয়েক। আৰু মাদাৰ সবচে সৰু। চৰি মাদাৰ ছেকেণ্ডত আহে। লাষ্ট ছেকেণ্ড মা। আৰু তাৰপ মানত এজন মামাৰ দোকাল ছয় নম্বৰ যোনটো আছিল চবচে ডাঙৰ ঢুকাই গল বাকী এতিয়া পাঁচজন মামা আৰু তিনিজনী মানে ভণ্টি মানে ইনক্লুডিং মাই মম। দুজন মাহী। বাকী মামাৰ ফালে অকন তিনিজন তিনিজনৰ দুজন মামাই আছে যাক মই ভাল পাওঁ চবচে সৰু মামাজন আৰু তাৰ লগত মানে- মানে আমাৰ একদম তিনি নম্বৰ জন মামাজন আৰু সৰু মামা সিহঁত দুজন থাকে জইন ফেমেলীত। শিয়ৰিত থাকে ধেকা জুলি চত তেওঁলোকৰ মইজি। ভাল পোৱা নাই বাকী চ সবকেইটা মানে কি কম আৰ
শিৱৰী ততো শিৱৰি সেনেকে গা ন?
আৰু ঢেকীয়াজুলি হৈ কিনে যাওঁ।
অ সেইটোয়েটো সেইকাৰণেটো জা ন শিঙৰি।
অঁ অঁ এইফালে আৰু কেতিয়াবা সেই ক'পাতি হৈ যাওঁ ডাইৰেক্ট ক'ৰপাতি গলে মানে ৰাস্তাটো সোনকালে পাই যায় বেছি ভাল কিন্তু বাছত গ'লে যে ভয় না
অ অ
এইফালে চব ফ্লাইঅ'ভাৰ বিলাক মণী গুলাত টেনশ্যন নাই
উম উম
সফালে যাই পাম আৰু মোৰ মা মাদাৰৰ ফালে ছয় জন ভায়েক তিনিজনী বোৰ থটি
উম
ইমান কেইটা হোৱাৰ পিছতো আমি ল'ৰা অ তিনিজন হে মই মোৰ ভাইটি আৰু এজন মানে পাঁচ নম্বৰ জন মামাৰ এজন ল'ৰা বা আছে বাকী যিমান চব ছোৱালী
আমাৰো
কি কৰো তাৰ কাৰণে মান ফেমলি ফাংচন চাংচন হলি যে চব কেইজন আহে মানে চব কিজন মামা মাহী চব কেইজন আহে না সি সতে আহে তাৰে চব লক্ষ্য কৰো আমি এইবিলাকো কো আমাৰ একদম ভাল নালাগে
উম উম
দেউতা মামাহত বা দেউতাহঁতো যায় তেওঁলোকতো মান লাই মতা মানুহ চব ঘূৰি ঘূৰি ফুৰি থাকে একদম ঘূৰি ফুৰি থাকে গ ঘৰটোত মানে গোটেই মানে সেই কাজিন কেইটা কি কোন তাকে নাযায় মই বিছ এফালে ক মাহঁতৰ ফালে পাপাহঁতৰ ফালে আমাৰ লাইক চব কাজিনছত লাইক আমি দাদাও ত সব দাদা ভাইটি চব এনেকোৱাই না চ সিহঁত অলপ বেছি ভাল লাগে মানে মোৰ থাকিকেনে
মোৰ এটা কাজিন আকৌ ভাল নাপায় এটাক বাহিৰে আমাৰ সৰু খাব আৰু মোৰ বৰটা ল'ৰা সেয়া লগতে মই ঘূৰিব যাওঁ মাজে মাজে আৰু পাপাৰ মা পাপাৰ ফালৰ মানে এটা এটাই ল'ৰা মোতকে সৰুহি আৰু মাৰ ফালতো পোৱালিয়ে আৰু বাকী কেইটা
মোৰ পাপাৰ ফালে মানে চব ছোৱালীয়ে মানে
উম হুম পাপাৰ ফালে লৰাইয়ে। হে পাপাৰ ফালে ছোৱালী আমি কেইটা জানা? পাপাৰ ফালে চোৱা অ', পাপাৰ ফালে ল'ৰা তিন তাহে মানে অকল বৰ্তাক কেইটা চাব গ'লে আৰু। আমাৰ সৰু বতাৰ দুটা ল'ৰা। ডাঙৰ বৰ্তাৰ এটা ল'ৰা তাৰপিছত আকৌ ডাঙৰ বৰ্তাৰ দুটা সৰু বৰ্তাৰ ছোৱালী নাই আকৌ আমাৰ দুটা ছোৱালী। চাৰিটা, তিনটা লৰা চাৰিটা ছোৱালী আৰু।
ঘৰৰ সবচে সৰু মামা দুজনী পোৱালী তাৰ পিছত তিন নম্বৰ মামাৰ এজনী ছোৱালী। আকৌ আমাৰ তোমাৰ দিলোঁ, পিছত এই মাহীৰ দুজনী ছোৱালী আকৌ এজন মাহ হেই এজন মাহী নাই পোৱা। মানে আৰু এজন মাহী আছিল মোৰ সেই মাহী মানে এটা ল'ৰা আছে। সেই ল'ৰাটোতো মানে কৈছিলোঁ যে এটা, দাদা এজন আছে মাহীৰ ল'ৰা, সিটো টেন্থৰ পিছত যে ওলাই গৈ মানে হেৰাই গৈছিল বুলি সেইটো। পিছত হ'ল তোৰ অৰুণাচলৰ মামা, তেওঁৰ দুজনী ছোৱালী। গুৱাহাটীৰ মামা, তেওঁৰ দুজনী ছোৱালী। লখিমপুৰৰ মামা তেওঁৰ তিনিজনী ছোৱালী। এক, দুই, তিনি। টোটেল দশ, এঘাৰ, বাৰ। লখিমপুৰ ডিষ্ট্ৰিক।
উম।
মানে মাদাৰৰ ফালে টোটেল বাৰ জনী ছোৱালী। আৰু তিনিটা ল'ৰা।
অ'। আমাৰ মাৰ ফালৰ ডাঙৰ জেঠীৰ আছে তিনটা ছোৱালী এটা ল'ৰা। তাৰপিছত, তিনিটা ছোৱালী এটা ল'ৰা। চাৰিটা টোটেল সিহত তৰ ডাঙৰ জেঠীৰ তাৰপছত তাৰ তলৰ জুঠিটো নাই কোনো নাই ল'ৰা ছোৱালী নাই
অ
তাৰপিছত আমাতকে সৰু মাতকে সৰু মাহী এটা আছে সেইটো মাহীৰ এটা লৰা এটা ছোৱালী
সেইটো হয়
অ
তহঁতৰ ন খচা হৈছে কিমান কি লাইক চাব গলে বেলেঞ্চ হৈ আছে
অহ
নাল বোলনচ হ য়ন
আকৌ শুন না তই শুনি ল না
অ ক ক
সৰু মামাৰ অ সৰু মামাৰ ফাৰ্ষ্টত এটা ছো ছোৱালী জন্ম পালে ছেকেণ্ডত দুটা টুইঞ্চ দুটা চলে
দুইটাই টুইঞ্চ টইন্ মানে কি দেখাত একদম চেম ন অকল জন্ম হৈছে
আগত টুইঞ্চ মানে টুইন্ঞ্চ এই দ ডাঙৰ হলেহে গম পাম
শৰীৰলৈ গম নাপায় নি উম
স ইমান গম এইবোৰ যাব পাৰছে চাৰি পাঁচমা মান হৈছে হে
অ আচ্ছা আচ্ছা আচ্ছা আচ্ছা
আকৌ এটাৰ হাৰ্ডৰ ফুটা আছে
চেম কাহানী থাকেই সেইটো মিছৰ লগত
টুইঞ্চৰ এইটো থাকেই বেমাৰ চা এটা মানে হেল্ডি হ'ব আৰু এটা আনহেলল্ডি হবই
এটা হাঁহি দিয়ে আৰু এটা আনে ভাল হ'ব আৰু
উম ডাঙৰটো কি ধুনীয়াকে হাঁহি থাকে তাইক কথা কবাই নোৱাৰি মানে হাঁহি থাকে পতক বুজি নাপালেও হাঁহে ৰে তো সৰুটো ঘোমাই থাকে
অ
তাইক মানে ইমান বাহিৰৰ ওলোৱাও নহয় না ঘ গ আৰু সৰুটো না গোটেই সৰু সৰু হৈছে